ভাইটি, বৰ ধুনীয়া ঘটনা এটা হ'ল।
কি ঘটনা?
মাংস খালোঁ বোলো কাইলৈলে এ ভালে থাকিবলৈ অকণমান গৰম কৰি থওঁ।
অ'।
গৰম কৰি লৈ পেলাই ভাত খাবলৈ বহিছো ভাতটো গৰম কৰি, এইফালে উঠাই থৈছোঁ আৰু গেছত আৰু।
অ'।
অকমান অকমানকে জ্বলি আছে বোলো। অফ কৈ দিম বাৰু ভাতটো খাই থাকোঁ নে পটককৈ উঠি পেলাই ওচৰতে আছে।
অ', তাৰ পিছত।
তেতিয়া পাহৰিলোঁ পাহৰিলোঁৱে বাচন ধুইয়ো আধা ঘণ্টামান গ'ল। কেয়া মাংস কেৰাহীতে নাইকিয়া হৈ থাকিলে।
শুহি পহি খটম হৈ গ'ল নে কি?
কোলা হৈ নাইকিয়া হৈ থাকিলে।
উম।
দিনকাল বহুত বেয়া গম পাইছা নাই। ভাত খালো, তুমি?
উম, ময়ো খালো বাৰু, কেতিয়াবাতে খালো মই।
তাৰপিছত?
ভাত খায়ো হজম হৈওঁ এতিয়া মই এনে আছো এতিয়া। বতৰ কেনেকুৱা সেইফালে? বতৰ পৰিৱেশ?
উম, তোমাৰ মানে বৰষুণ আহিব আৰু চাগে দেই। মানে বিজুলি মাৰি থকা দেখিছো।
জলবায়ুত প্ৰভাৱ পৰিছে যেন লাগিছে দেই।
হা?
জলবায়ুত বোলো প্ৰভাৱ পৰিছে যেন লাগিছে।
তাকে, তাকে, লাগিছে, লাগিছে, প্ৰভাৱ পৰিছে যেন লাগিছে দেই, ভাল প্ৰভাৱ পৰিছে।
হু।
বাকী মাংস খিনিহে বহুত দুখ দি দিলে গম পাইছা নাই। তাতে মাংস, দালি হোৱা হ'লেও মই অকমান সহ্য কৰিব
মাংস, মানে তোমাক ধেট ঠগি দিলে।
তাকে, এই তুমি যে প্ৰথম প্ৰথম যে, এই ঘৰটোলৈ যে আহিছিলা যে
অ'।
যে মোৰ ৰুমলে যে ব্যক্তি এজন যে আহিছিলে যে।
তোমাৰ ৰুমলে ব্যক্তি এজন কোন আহিছিলে?
এ আহিছিলে যে থাকিবলৈ কেইদিনমান যে অকণমান যে পলাই পলাই আছিলে।
পলাই পলাই আছিলে। অ', অ', গম পাইছো আছে, আছে আছে আছে। আছে আছে আছে অ', অ', ব্যক্তিগৰাকী।
আজি জন্মদিন তেখেতৰ।
তেখেতৰ জন্মদিন নি?
অ'।
শুভেচ্ছা জনালে তেখেতক? তেখেতক শুভেচ্ছা জনালে?
উম।
কি কৰিছা?
তাকে কি কৰিবা আৰু এতিয়া, মই শুভেচ্ছা শুভেচ্ছা জনোৱা নাই। মই মানে ব্লক লিষ্ট, ব্লকৰ শাৰীত আছোঁ।
অ', সেইটো কথা।
তাকে মই তোমাৰ প্ৰায় আ আজি, ডিচেম্বৰ নাই ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল নাই জুন প্ৰায় সাত মাহ কথা পতা নাই।
সাত মাহ কথা পতা নাই।
উম।
এনেই দুখিত নি আপুনি?
মই দূখিত নহয় বাৰু ইমান কিন্তু তেওঁ গম পাইছাই নহয়, বুকো হম হম কৰে। হে?
গম পাইছো বাৰু, বুজি পাওঁ বাৰু।
তাকে এতিয়া কি কৰিবা আৰু উপায় নাই।
উপায় নাই পৰিস্থিতি।
তাকেহে এতিয়া পৰিস্থিতি তেনেকুৱাই আৰু।
পৰিস্থিতিটো নিয়ন্ত্ৰণত অহা নাই এইটোৱে বেয়া হৈছে।
তাকেহে। সেই পৰিস্থিতিটো নিয়ন্ত্ৰণত আহিবলৈ কৰিব লাগিব কিবা।
কৰিব লাগিব, কিবা এটা প্ৰচেষ্টা কৰা।
নাই মই প্ৰচেষ্টা কৰিছো মই এইবোৰ বাদ দিলো নহয় আজিকালি গম পাইছা নাই, একেবাৰে বাদ দিলো। মই আজিকালি তেনেকুৱা মানুহৰ ফালে নাচাওঁ গম পাইছানে। দুঠেঙীয়া জীৱ চাওঁ কিন্তু তেনেকুৱা জীৱ নাচাওঁ মানে বহুত কম চাওঁ।
এইবিলাক বৰ্জন কৰিলা দিলানি তুমি?
হে একেবাৰে বৰ্জন নহয় মানে মানে ত্যাগ
ত্যাগ কৰিলা নে
উম আৰু দুদিনমান পিছত গেৰুৱা বস্তু ধাৰণ কৰিম
অ সেইটো দিশত গৈছা মানে তুমি
অ ঠিকনা তোমাৰ কৈলাশ
কৈছিলা পাবা পিছত অকণ আগবাঢ়ি গ'লে মোকে মোকো পাব তাৰ আগত
অকমান আগাবাঢ়ি গলে মোকো পাবহি
তুমি একেবাৰে শিংগত বহি আছা নেকি
মানে তাত পোৱাগে নাই আৰু পামগে আও
অ তাকে মোককে আ স্পিডত যাবা মানে জোৰত
তোমাতকে জোৰত যাম
বিজুলি বেগত
বিজুলী বেগ তীব্ৰবেগত গৈ তীব্ৰবেগত ঘূৰি আহিব লাগিব
তাকে মই চাগে ঘূৰি নাহিম মই একেবাৰে মানে এহে জীৱন্ত কালতে, আধা ওপৰলৈ উঠি দিম আও আধা ইকণ ভগৱানে নিব আও
মানে, এই এই ৰাজ্য এ ৰাজ্য কি, এই দুুনীয়া পৰা তুমি অবসৰ লবা নেকি।
তাকে মই, অৱসৰ মানে, ঘোষণাটো কৰিয়ে দিওঁ বুলি ভাবিছোঁ।
কৰি দিয়া, কৰি দিয়া।
তাকেহে, তুমি কেতিয়ালৈ ঘোষণা কৰিবা
মই ঘোষণা কৰিম বুলি ভাবি আছো, কিন্তু ঘোষণা কৰিবলৈ, এটা সঠিক টাইম পোৱা নাই।
অ তেনেকুৱা কথাহে নেকি।
হুম, হুম কৰিব লাগিব। সম, কি আছিলে তোমাৰ, সময়তো অহা নাই যে।
উম। তাকেহে, সময়টো কেতিয়ালে আহিব বাৰু এনেই, আৰু কিমান মান বছৰ লাগিব
লাগিব পৰিস্থিতি চাই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি যি হয় দেখা যাব।
তাকেহে তাকেহে এতিয়া, হেৰি কৰিব লাগিব।
গৃহ অৱস্থাও পাবলো টান, পইচা পাতি কম আছে, হাতত। এ সেইবিলাক, সেইবিলাকৰ কাৰণে অলপ, সেইবিলাকৰ কাৰণে, পইচা পাতি অলপ লাগে যে।
তাকেহে, পইচা পাতি লাগে বাৰু, পইচা পাতিটো মানুহৰ জীৱনৰ এটা, ভাল অংগ বুলিয়ে ক'ব পাৰি। সেইটো নহ'লে তোমাৰ কোনো হেৰিয়ে নাই মানে, কোনোফালে তোমাৰ, নিষ্ঠাৰ নাই মানে।
নাই নাই নাই।
এতিয়া, আমি তেনেকুৱা এটা জীৱন জীয়াই আছো।
তেনেকুৱাই আও তেনেকুৱাই। বাকী তুমি কেতিয়া, ঘৰলে কেতিয়া আহিবা
বাকী, মই তোমাৰ যাম আৰু লাহেকে, এই পৰহিলে মানে যাম, এইকেইদিন ৰখিলো। আমাৰ লেখকৰ গানটো, কামো আছিলে। এ সৰুকে এটা মইও অকমানকে মন মেলিছো।
তোমাৰতো কিমান, কিমান আগবাঢ়ি আছে?
মোৰতো লিখি হৈ গ'ল।
অ টোৰ লিখি হৈ গল নেকি?
লিখি হৈ গ'ল বাও, ভগৱানে কোৱাত। বেলেগক নকবা দেই, তোমাৰ লগৰ কেইটাক।
অ অ।
এ তোমাকে কৈছো আও লগৰ দুটা মানে জানে, দুটায়ে জানে। এ দুটা, তিনটাই জানে আও লগৰ তিনটা।
অ। অ মই কমপ্লি হ মানে তোমাৰ সমাপ্ত বুলিয়ে লিখিলো।
সমাপ্ত মানে, লিখি হ'ল বাও।
অ।
মই একেদিনাই লিখিলো। একেদিনাই খু ভাবিছো, একেদিনাই লিখিলো। তাছত এতিয়া তোমাৰ তাকেই এই যে, ভাল পাব খোজো আকৌ এবাৰ তাপি ছতে, ইতি তোমাৰ মৰমৰ। তাপিছতে তোমালৈ বৰষা যে গোৱা যে, আমাৰ বৰাদা।
অ মাৰি থ'ম বাও, হ'ব দিয়া।
কালি তেওঁৰ লগত অকমান বাৰ্তা লাভ কৰিবলে চেষ্টা কৰিছিলো। তাৰপিছত তেওঁ একো তেওঁৰ ফালৰ বতৰা নাহিলে, আহিব বুলি এতিয়া অপেক্ষা কৰি আছ
অপেক্ষা কৰি আছা নেকি?
অ।
উম, ঠিকে আছে। কিন্তু এ আপোনাৰ লগৰজনৰ গানটো ইমান এটা বিশেষ নহ'লে।
গানটো ইমান এটা বি শেষ নহ'লে কিন্তু মোৰটোত বিশেষ পাবা মোৰটোত এটা বহুত ডাঙৰ কাহিনী আছে। গম পাইছা নাই।
আ দি থৈ যাও, আ।
গম পাইছেনে মোৰটোত এটা বিশেষ কাহিনী আছে যদি কাহিনীটো শুনিব বিচৰা পিছত শুনাম।
কি কাহিনী?
তাত বিশেষ কাহিনী আছে মানে মই এনেকুৱা কোৱা নাই যে তুমি অকল মাজৰডোখৰতে মানে এ আনন্দটো লাভ কৰিবা তেনেকুৱা নহয় মানে মই একদম প্ৰথমৰ বা শেষলৈকে তাতে তুমি এটা গান নহয় মানে এটা কাহিনী শুনি আছা তুমি। সেই তেনেকুৱা, তেনেকুৱা শুনাম বাও। যদি শুনিব মন আছে এবাৰ এ কবা ভালকে। শুনাম বাও কাহিনীটো কাহিনীটো বাকী যিমানে শুনিছে সুৰটো যিমানে শুনিছে চবেই ভালেই হৈছে বুলি কৈছে কাম কৰ বুলিয়ে কৈছে বহুতে।
বহুতে কৈছে নেকি? তোমাৰটো মই শুনা নাই বাও।
নাই নাই মই তোমাৰ বাদে বাকী যি তিনিটাই জানে সিহঁত তিনিটাই গোটেইটো শুনিছে ভালকে।
মই মই শুনা নাই নেকি নো।
নাই তুমি শুনা নাই।
শুনিম একেবাৰে একেবাৰে সমাপ্ত দি ল তাছত শুনিম।
সমাপ্ত মানে সমাপ্ত দিলো, এতিয়া মোৰ কাম নাই আও এতিয়া কোনোবা এজনক ভালকে গোৱাব লাগিব।
ভাল গায়ক এজন বিচাৰি লওক। আৰু ভাল গায়ক এজন বিচাৰ লোৱা।
কাম মানে তোমাৰ ধৰি লোৱা এনেকুৱা হৈ গৈছে, নব্বৈ শতাংশ কাম হৈ গ'ল।
উম।
তাৰপিছত আৰু দহ শতাংশ কাম মানে সেইখিনি আছে আৰু, সেইখিনি ইমান এটা বৰ বেছি কাম নহয়, সেই খিনি কাৰণ এজনক দায়িত্ব দিম। আমাৰ লেখকক দায়িত্ব দিম, সেই বাকী দহ শতাংশ কাম।
তোমাৰ মানে দায়িত্ব খতম?
মোৰ দায়িত্ব খতম, লেখকে মানে তোমাৰ পলিচ মাৰিব।
অ', পুলিচ মাৰিবলৈ আছেই নেকি।
বস্তুটো, একেবাৰে মানে আৰু যিটো একেবাৰে শেষ। টো নাই আৰু মানে, ফিনিচিংটো।
ফিনিচিংটো অ'।
তেওঁ মাৰিব মানে সেইটো আৰু সেই সেইটো। তেওঁক বেছি দিয়া নাই, তেওঁক মা ত্ত্ৰ এটা কলি দিছোঁ, তেওঁক গোটেইটো দিব ল'লে, তেওঁ নিচিনা কৰি পেলাব, গৈ লৈ।
সেই দখাই।
দুখাৰী নহয়, চাৰি খাৰি এটা দিছোঁ তেওঁক, মই মিলাব পৰা নাই মানে, বস্তুটো। মিলাইছোঁ, কিন্তু সুৰটো সতি মিলা নাই মানে, তেওঁ শাৰী কেইটা ভাল হৈছে, শাৰী কেইটা ভাল হৈছে, শাৰী কেইটা ভাল হৈছে, কিন্তু সুৰটো মিলা নাই মানে, মই যিটো সুৰ ভাবি থৈছোঁ, তোমাৰ শাৰীকেইটা বেয়া হোৱা নাই বাৰু দেই।
অ'।
কিন্তু, সেই শাৰীকেইটাতে তাক সুৰটো মিলাই পেলাই বনাবলৈ দিছোঁ।
তেখেতে কবিতা সৃষ্টি কৰি দিয়ে যে।
তাকে, এতিয়া মোৰ এইটো কবিতাৰ নিচিনা হৈ আছে মানে, এতিয়া সিয়ে মাজৰ শাৰীটো মানে তোমাৰ একেবাৰে লাষ্টৰ আগৰ কলিটো আৰু গানৰ।
অ'।
সেইডখৰ লিখিছোঁ তোমাৰ, কিন্ত মিলা নাই মানে বস্তুটো এনেকে লিখি থোৱা আছে আৰু এনে বাকী গোটেই সুৰ-চুৰ বাকী গোটেই হৈ গ'ল, সেই কলিটো মিলাব পৰা নাই কাৰণে মানে
সেইকণ লেখকক দিছোঁ আৰু, উম, মানে এনেকে লিখিছোঁ শেষ হৈ যোৱা কাহিনীয়ে, লিখিব বিচাৰোঁ, আকৌ আজি, দিবানে সঁচাই সঁহাৰি। কাহিনীৰ তুমিয়ে পেয়সী, তেনেকে লিখিছোঁ আৰু কিবা অকণমান, কিন্তু মিলা নাই মানে।
ঠিকেই আছে, এইটো এনেই কিহৰ ওপৰত ভাবি লিখিছা বা, উম, হেৰিটো মটিভটো?
মইতো ঘৰত গ'লে নুশুনাই, ইয়াত থাকোনতে তুমি মোক এ, শুনিব যদি বিচৰা, ফোন এটা কৰিবা, আৰু কেনেকুৱা হৈছে কাম কৰিব পাৰিনে নোৱাৰি জনাবা।
শুনাম মই, নেহঃ নেহঃ।
পাৰিলে, আজিয়ে শুনিবলৈ চেষ্টা কৰিবা, শুনাম বাৰু।
শুনাবা-শুনাবা, শুনিম বাউ। শুনিম, নাই একেবাৰে সমাপ্ত হৈ লওক, তাৰপিছত শুনিম নেকি?
একেবাৰে, সমাপ্ত হ'বলে আৰু হয়তো চাগে দহ বছৰো লাগি যাবলৈ আছে।
অও।
মই মানে এইফালৰ পৰা হিমালয় ফালৰ পৰা ঘূৰি আহিবগৈ পাৰোঁ মানে।
উম হুম।
তুমি গম পাইছা নাই গানটো কামত
উম। দিন আছে তেতিয়াহ'লে কামটো খতম হবলৈ।
নাই কথা পাতিছো বা মানে বড়া দাৰ লগতো পাতি আছোৱেই, বড়া দাই একো মানে সেইফালৰ পৰা খবৰ দিয়া নাই বড়া দাক কৈ থৈছো। হে?
ভূঞা দাক দিয়া গাবলৈ, গানটো।
ভূঞা দাক নালাগে দেই, মোৰ গানটো নোৱাৰিব মানে মোৰ গানটো কেনেকুৱা হ'ব জানা নাই? এ আমাৰ যে, শইকীয়া দা যে নাহিবা উভতি। এ নাহিবা উভতিৰ নিচিনা হ'ব মানে।
দুখৰ মানে, শইকীয়া শইকীয়া দা কে দি দিয়া গাবলে।
শুনিলে বুজি পাবা কাহিনী এটা বুজি পাবা ভাল কাহিনী এটা মানে বস্তুটো নিজৰ লগত তোলাই চাব পাৰিবা আৰু তুলনা কৰি চাব তেনেকুৱা এটা কাহিনী যাতে প্ৰথমবাৰ শুনি লা ষ্টৰলৈকে, হেৰি নোপোৱা কেনেকুৱা পোৱা ক'বাচোন শুনি চাবা বাৰু এবাৰ শুনাম বাৰু
শুনিম শুনিম, শুনিম শুনিম।
কিনো হৈছে কাৰণ লগৰবোৰে অ এ সঁচা কথা কয় এ বেয়া হৈছে তোৰ যা। কিবা হৈছে যা কাৰণ এটা বনাবলৈ গ'লে মোৰ এইটো বনাবলৈ গ'লে নাই বুলি ক'লেও সত্তৰ আশী হাজাৰ টকা খৰচ।
এনেতো খৰচ কৰি দিব নোৱাৰা না পইচাটো।
আনি লয় তেতিয়াহ'লে সত্তৰ আশীহাজাৰ টকা দিব লাগিব বড়া দাক।
উম।
সে তেনেকুৱা কথা।